উম উম হেল্ল'
অ
শুনিছো
অ উ উম চন্ত পাটতি
কি কৈছে অ অ
হা
অ এই নেটৰ্ক চ প্ৰব্লেম আছে উম
পাৰে আজিকালি সেই ফেক্টৰী বিলাকৰ কাৰণে কিমান প্ৰদূৰষণ হৈছে
তাকে
ট্ৰেক্টৰে পৰা ওৱা ওলোৱা ধোঁৱাৰ পৰা বায়ু প্ৰদূষণ হৈছে তাৰপিছত যোনখিনি মানে ফেক্টৰীৰ পৰা ওলোৱা যাবৰ যথোৰ সতে উঠে সেইখিনিতো পানীত পেলাই দিয়ে সেইখিনিৰ পৰা পানী প্ৰদূৰ্ষণ আছে পানী খিনিকে গৈ মেলি মাটিত কৰি মাটি প্ৰদূষণ হৈছে গোটেই মাটিৰ শু নাই গ ক্ষমতাও নাইকিয়া হৈ গৈছে
তাকাক খেতিয় খেতি অ
উম পানী খিনিও উ তাৰমানে খোৱা উপযোগী হৈ থকা নাই কোৱা কি খেতি কৰিছিলা হেল্ল'
তোমাৰ তাৰমানে এইবিলাক তোমাৰ খেতিত ব্যৱহাৰ হোৱা কীটনাশক আদি এইবিলাক এৰি মাটি গুণাগুণ বিলাকো নাইকিয়া কৰি গৈ আছে
উম তাৰ মমানে এতিয়াতো খেতিত ৰাসায়নিক সাৰো দিব পাৰে যেনেকে গোবৰ আছে তেনেকে বহুত চাবলৈ গ'লে বহুত খিনি ৰাসায়নিক সাৰ আছে হ
ও
যোনখিনি আমাৰ অসমৰ হেৰিহে পালন নকৰে
উম
সতি পালন কৰিলে মানে তেওঁলোকৰ লোকচান নহ ল তাৰ মানে তাপে হব সতিয়ালকে এইটো বুজিলা উল্টাই যদি ভালকে সঠিক পৰিমাণে পালন কৰিব যায় তেন্তে তেওঁলোকৰ এনেও মানে সেইটো বাঢ়িব বিজনেচটোও বাঢ়িব লগতে অসমীয়া মানে কিজ দেখিব
হয়
মানে কেনেকে কি সাৰ প্ৰস্তুত কৰা হয় সেইটো ন আৰু জানে এতিয়া মানুহে ইমান গছ পতি আছে জুইটো হেৰিয়ত গছ কাটিছে তুমি দেখিছানে এতিয়া কিমান গৰম পৰিছে
তাকে এতিয়া তোমাৰ ধূলি বালি এইবিলাক কল কৰখানা ধোৱা আৰু তোমাৰ গাড়ী মটৰৰ পৰা ওলোৱা বিষাক্ত গেছ গেছৰ বাবে বায়ু প্ৰদূৰষণ হয়। বৰ্তমান তোমাৰ গম পাইছ আৰু গুৱাহাটী বায়ু গুণাগুণ গুণাগুণ প্ৰায় তোমাৰ বাও বাউনৰ ওচৰত থাকে।
অ'। আৰু হেৰি
উম।
এতিয়াটো তাৰমানে অ', যোনটো গৰম পৰিছে গছ গছনিও কাটি থকাৰ কাৰণে তাৰ কাৰণেওটো মানুহৰ কিমান ক্ষতি হৈছে।
তকে।
আৰু সেইখিনিতো মানুহৰ কাৰণেই হৈছে। তেওঁলোকে বেছিকে গাড়ী মটৰ চলাই তাৰমানে তেওঁলোকে এইটো কৰিলেও হয় ন যেতিয়া ওচৰলে যাব লগা হয় তেতিয়া তেওঁলোকে গাড়ীখন উলিয়াই নিনিলেও হ'ব।
উম।
অকমান পৰিৱেশটো কথা ভাবিব লাগে।
সেইটোৱে।
অলপ দিনৰ পিছত উশাহ লব নোৱাৰি মানুহ মৰিব। তুমি কোৱাছোন এতিয়া লোকে যদি চব বেয়াই কৈ থাকে গছ গছনি চব কাটি পেলায়। তেন্তে আমাক উশাহ কিহে দিব?
সেইটোৱে।
হেল্ল'?
অ'।
আজিকালি তাৰমানে যোনটো পৰিমানৰ হেৰি হৈছে ন তাৰমানে এই প্ৰদূষণৰ কাৰণে মানুহ বোৰ বেমাৰটো পৰিছে জানা।
তাকে, এতিয়া তোমাৰ অকল হয়তো , ন তোমাৰ শব্দ প্ৰদূৰ্ষণও কৰা কৰে
অ', সেইটোয়ে, যোনটো হৰণ মাৰে।
উম, হৰণ, এইবিলাক ছাউণ্ড-টাউণ্ড লগাই মেলি
এতিয়া, বিয়া-চিয়া হ'লে, শান্তি মতে পাতিলেও হয়। কিন্তু, নাই একদম ডাঙৰ-ডাঙৰ মিউজিক চিষ্টেম আনি মেলি চলাবই। সে তাৰ কাৰণেও কিমান শব্দ প্ৰদূষণ হয়।
আমাৰ , আমি অলপ , চৰাই-চিৰিকুটি, এইবিলাকেতো সহ্য কৰি থাকিব নোৱাৰে নহয় বম ফুটাব কিবা কৰিব।
হম।
সেইবিলাকতে চৰাই ভয় খাই মৰে। পূজাৰ সময়ত বোম চোম ইমান ফুটাই ৰকেট চকেট। তাৰ পৰা তোমাৰ ফুটোৱাটো ফুটোৱা তাৰ ওপৰিঞ্চি চৰাই চিৰিকতি সোপা ভয়ে খায়।
সেইটোৱে আৰু অ', কোৱা।
তাৰপা তোমাৰ ইফালে বায়ু প্ৰদূষণো হয়।
উম।
তাৰ ধোঁৱাটো পৰা।
সেইটোৱে আকৌ, এই যে, যোনটো ফাইভ জি, ছিক্স জি, সেইবিলাক আনিবৰ কাৰণে।
উম।
তাৰমানে, গছ কাটি, চৰাই কিমান কষ্ট হৈছে কিমান মানে, সেয়াও প্ৰদূৰ্ষণ কৰে।
ফাইভ-ফাইভ জি, ফ'ৰ জি সেইকাৰণে এইবিলাক, তোমাৰ এতিয়া, যোনবিলাক চৰাই-চিৰিকটি সিহঁতে বুজা শক্তিটো হেৰুৱাই আহিছে, সৰু-সৰু ল'ৰা-ছোৱালীবিলাকৰ হৈছে, বুজা শক্তি-চক্তি হেৰুৱাই আহিছে, সিহঁত চৰাই-চিৰিকটিবিলাকে যে, যোনবিলাক উ, কণী-চণী পাৰে
অ'।
তাৰ ওপৰত, যোনটো সিহঁতক বচাই ৰখা লেয়াৰটো
অ'।
সেই, লেয়াৰটো নাইকিয়া হৈ আহিছে, তোমাৰ অকল, পাতলা বাকলিৰ নিচিনা, এটা আহে আৰু। আজিকালিৰ প্ৰায়, তাৰপৰা আকৌ, তোমাৰ মাক-মাকৰ পেটত থকা ল'ৰা-ছোৱালীবোৰ।
অ'।
সিহঁতৰ হাত-ভৰি, ভালকে বিকাশ নোহোৱা হৈছে
অ'।
তেনেকে, বহুত ধৰণৰ, তোমাৰ বেমাৰৰ, আজিকালি, লক্ষণ দেখা দিছে। প্ৰদূষণৰ কাৰণে, তোমাৰ, কেঞ্চাৰ হ'বলৈ লৈছে, লাহে-লাহে বহুত মানুহৰ ডিঙিৰ কেঞ্চাৰ, তোমাৰ, তেজৰ কেঞ্চাৰ
অ'। কেঞ্চাৰ নহ'বনো কিয় কোৱাচোন, এনে ৰেডিয়েচনৰ হেৰিয়তে থাকে। যোনটো মোবাইল যোনটো হেৰি ওলাই ভাইব্ৰেচন ওলাই, সেইটোওতো এটা ৰেডিয়েচনে।
অ'।
আৰু সূৰ্যৰ যোনটো মানে হেৰি, সৌৰ শ ক্তি, সেইটো পৰা আল্ট্ৰাভায়লেট মানে, হেৰি কৰি গৈছে যোনটো, মানে বেয়া ৰ'দটোহে আহে, জানা
হম।
যোনটো, ৰাতিপুৱা -পুৱা সাঁত আহ, তাৰমানে পাঁচটামান বজাৰ পৰা ওলাই সাতটামান বজালৈকে, সেইটো ৰ'দহে ভাল। বাকী গোটেই ৰ'দ খিনিতে সেইখিনি মানুহ ওলালে মানুহৰ ধেৰ প্ৰব্লেম হয়, ছালৰ প্ৰব্লেম ধৰিলৈ, চব প্ৰব্লেম হয়
তাৰমানে, অকমান চৰকাৰে, হেল্লো
উম।
অসমখনক অকমান, মানে বচাবলে চাব লাগে। আমাৰ গোটেই ভাৰতবৰ্ষখনেই চেছ হৈ গৈছে গৈ।
উম। তাকে, অসম চৰকাৰৰ প্ৰদূষণ এই হেৰিটো
উম।
প্ৰদূষণ নিয়ন্ত্ৰণ জন্তু বিভাগটোৰ মতে এই সময়ত, সাৱধানতা সচেতন, ব্যক্তি হোৱাতো
অ',
মানে তোমাৰ দায়িত্ব হৈ পৰিছে আৰু নিজে বুজি পাব লাগে আৰু। চৰকাৰেও, সেইটো দিছে মানে।
অ', হ'ব দিয়া।
অ',